হেল্ল'।
হেল্ল'।
কি কৰিছা?
মই এনেই খোজ কাঢ়ি আছো ঘৰতে, তুমি?
ঠিকে ঠিকে যাই থাকা ইটো ৰুমৰ পৰা সিটো ৰুম সিটো ৰুমৰ পৰা ইটো ৰুম। মইনো কি কৰিম তোমাৰ বিছনা খনতে লেপ খাই আছো।
অ মই মানে ফোন কৰি থাকিলে কিয় নাজানো মোৰ খোজ কঢ়ি থকা যায় কিবা যদি মানে ভাল কথা পাতি থওক শুনক মোৰ নিজে নিজে আহি যায় মানে মোক খোজ কঢ়ি কিনে কথা পাতিম বহি কিনে কথা পাতিব নোৱাৰো।
আৰু মোৰ শুই কিনে কথা পাতি ভাল লাগে।
অ তাতে নাযায়। পিছে এইবাৰ কৰবাত ফুৰিব যাবানে?
তাকেটো ভাবিছো যাবা নেকি?
তাৰ সিমানে কামত সোমালো নহয় নহ'লে মানে যোৱাৰ কথাটো আছিলে এইবাৰ। মানে এনে যাব পাৰি। পাৰি যাব।
অ নেক্স মান্থত আমি এ বনাৰছ যাওঁ বলা।
অ পাৰি দ ৰ্শন কৰিবৰ কাৰণে ভগৱানৰ ওচৰত যাবৰ কাৰণে মানে সেই নাই আৰু পাৰি আৰু পাৰি বুলিয়ে ক'ব পাৰি। মানে বহুত
তাকে আজি দিনত ভাত কিহেৰে খালা পিছে?
আজি দিনত মানে অফিচতে থাকিলো ন ত মানে এনে ৰুটি ভাজি এনেকে লৈ গৈছিলো ভাত নিনিও মানে তোমাৰ
ভাজি ৰুটি আৰু
ৰুটি ভাজি অ ৰুটি আলু ভাজি ময়ো নিছিলো। আমাৰ কিছুমান বস্তু এনে মিলি যাই আছে গম পাইছা তই। কিছুমান বস্তু মিলে আৰু।
তাকে মানে কিয় জানা ভাত যদি নিও তাতে খাব এলাহ লাগে হেলা মানে ভাল নালাগে।
ঘৰতে মই কেতিয়াবা মানে গৰমৰ কাৰণে ভাত নাখাওঁ।
অ' আৰু সিটো নিলে মানে কি আৰু ডাইৰেক্ট মানে সেয়া হৈ যায়। খাইছানে মা ৰুটি টো নিও।
উম। তোমাৰ মানে ভাত চাত খাব মন নাযায় য'তে ত'তে অ মানে কিবা লেতেৰা লেতেৰা লেতেৰা ফিল হৈ থাকে ত মানে সে চব বস্তু খাব নোৱাৰি। আৰু ভাতটো মানে তোমাৰ এনেকে টিফিনত লৈ যাই কিনে খোৱাত বস্তুতো নহয়েই ডাইৰেক্ট কাহী তেনেকৈ ওলাই ললে বেলেগ কথা।
অ' যেনেকোৱা তাৰ মানে ভাল লাগে কাঁহীত উম কাঁহীত খালে। কিন্তু- তাকে তাকে। অ' বোলো ফুৰাৰ কথা ক'ব। মানে ক'ল কৰিছিলো। কেতিয়া কামত ছুটি নাপাবা নেকি নেক্স মাহত পাবা নহয়।
নেক্সট মান্থ এনেকে ল'ব পাৰিম বাৰু এতিয়া মানে সোমাইছোহে ন' তেতিয়া নিদিয়ে
অ' নেক্স মান্থত যাও বলা আ চাৰি পাঁচ দিন। মানে তাই কিমান বা লাগিব মই পাইছে ভাবিছো। বেনাৰস যায় কিনে কোনটো এটা মন্দিৰ আছে ন' মন্দিৰ আছিলে বা সেই মন্দিৰটোত যাম। তাতে ধৰা আমি দুদিন বা তিনিদিন ঠাইত ফুৰি চাম মানে
চাব লগা জেগা অ' চাব পাৰি আৰু তাক কিনে মানে- কেইদিন লাগে তুমি এইটো প্লেন কৰিব লাগিব পাৰো নেকি আমি।
তাতে-তাকে। সেই তোমাৰ-তোমাৰলোক আমাৰ যে- আমাৰ যে কলেজৰ লগৰ আছিলে। স্কুলৰ লগৰ- কনটেক্ট আছে নহয় ফোন কৰিবা, ক'ল কৰি কেনে সুধিবা- যাব নেকি। তাৰ পিছত প্লেন বনাম দিয়া।
অ' সেনেকে- বহুতকেইটা হ'লে ভাল লাগিব যায় কিনিও ভাল লাগিব আৰু। এনেকে লগ পালেও ভাল লাগিব।
হৈ যাব ধৰা এটা ৰুম ললো চাৰিজনী ছোৱালী থাকিলো। যিহেতু আমাৰ ছোৱালী-ছোৱালী থাকিব কাৰণে প্ৰব্লেম নহয় ন।
অহ', মোৰ লগৰ এজনী আছে। এই আমি এতিয়া দুটামান একেলগে কাম কৰি আছো। ত হ'লে এনেকৈ যাব পাৰিম।
আমাৰে আমাৰ-আমাৰ যে স্কুল- ফ্ৰেন্ডৰ ৰিয়া- প্ৰীতি, প্ৰিয়ংকা ইহঁতে যাব টো কলে
অ' ভালেই। মোৰ লগৰ আছে ক'লে যাব।
কন্টেক আছে নে ইহঁতৰ লগত?
মোৰ লগৰ কেইটাৰ লগত।
উম হুম।
আছে। কব-
অ পঢ়া-পঢ়া। উলাব কবা যিমানে হব সিমানে ভাল লাগিব। ট্ৰেইনত ট্ৰেভেল কৰিও ভাল লাগিব। ট্ৰেইনত- তেতিয়া কমতে হৈ যায়। অ' আৰু- এইটো মাহতে আমি প্লেনিং কৰি অ এইটো মাহতে প্লেনিং কৰি আমি- এইটো মাহতে অহ। এতিয়া আমি টিকেট কাটিব ক'ব লাগিব। কাৰনটো মানে যিহেতু দূৰ যাবা ন'। মানে এক শ্ৰেণীভাব। হয় হয়, সেইকাৰণে।
তুমি টিকেটো হেৰি কৰি মানে আগে কাটি থ'লে। তেতিয়া মানে কি হ'ব সুবিধা হ'ব যোৱাত।
হয় দিয়া।
উম' তেতিয়া টিকেটো কনফাৰ্ম হৈ যাব।
অঁ', এতিয়া কৰিলে হৈ যাব আৰু পিছত কৰিলে নহবয়ে। আৰু সেনেকে যাবও নোৱাৰি।
য়াননাচ। প্ৰায়
অ চবকে মানে কনফাৰ্ম কৰি কিনে। চবৰে সুবিধা মতে এনেকে যাব লাগিব।
হয়', হয় ', বহুত ভাল লাগিব। বনৰাজৰ যে তোৰ এটা যে নদীৰ কাষত তোৰ কি মন্দিৰ আছিল মই পাহৰি গলো ৰ'বা। কিবা আছিল। বনৰাজৰ যোনটো মেইন আৰু তা'তে যে আৰ্টি হয়, গধূলি টাইমত ইমান মজা। তাকে হয়, ৰাতিপুৱা টাইমত যে হয় যে।
অ, অ, মানে জান মানে মুখত অহা নাই নামটো অহা নাই। ইটো জানো বাৰো কিন্তু মানে সাবধানে।
বহুত ধুনীয়া জাগা জানা। বানাৰসখন উম। বহুত ধুনীয়া তাৰে হ হ হ হ।
ভাল লাগে কিবা যাব মন যায়। কিন্তু মানে এনেকে যোৱা নিমিলেই।
বুটচ মানে সেনেকে যদি যাব মানে। হ হ হ লগৰ লগ লগত যাব লাগিব।
অ লগৰ লগতো ভালে।
হ হ হ হহ তোমাৰ লগৰ খিনিত অ মনত পৰিছে কাশি ঘাশিক। কাশি ঘাট কাশি ঘাটৰ ওচৰত জোন। ত মানে অ কাশি ঘাতটো উচৰত জোনটো মন্দিৰ আছে। তাত 'ন' ইমান ধুনীয়া। ইভিনিং টাইমতো ইমান ভাল লাগে 'ন' বাই সেতে গৈছিলে। তাতে
মোৰো মামীহঁত গৈছিলে মামীটো মানে। মোৰ বায়ে হয়। অ তাত। তে গৈছিলে সিহঁতে হলে মানে এনেকে ফটো দেখাইছিলে।
মান আঠ তাৰিখ ওচৰে পাঁজৰে ইমান চাফ চিকুণ নহয়। বহুত ধুনীয়া জাগাত না।
তে তেনেকুৱা জোগাত মানে যাব মন যায়।
বহুত -বহুত। কচিত যে ইভিনিং টাইমত হওক মানে ইভিনিং টাইমতে মৰ্নিং টাইমত। আৰ্টি যে কৰে ইমান ডাঙৰকে। দেখিছা নে? তুমি কেতিয়াবা ভিডিঅ' দেখিছা।
উম দেখিছো -দেখিছো।
অ আৰু তাৰে মাৰ্কট। কাপোৰৰ বস্তু বোৰ দেখিয়ে মানে চব লও লও লাগে আৰু মই এইটো বানাৰসী, চাৰি ইমান ভাল পাওঁ তুমি ভাল পোৱা নে?
অ অ মইয়ো ভাল পাওঁ।
বনাৰসী চাৰিবোৰ বহুত ধুনীয়া লাগে আনিম দিয়া আনিম। তাৰে মাৰ্কেট বোৰ ইমান ধুনীয়া। একদম গলি গলি আমাৰ একদম ফেঞ্চি, বজাৰৰ নিচিনা ফেঞ্চি বজাৰত কেও হাই- হাই ক'ব গ'লে।
চাব লাগিব। আমি চব চাম আৰু যি ভাল লাগে লৈও আহিম।
নাইট মাৰ্কেটটো আছে মানে ৰাতি অপেন হোৱা এনেকুৱা-
অ সেইটো কথা মই গম নাপাও বাৰু-
গম নাপোৱা নেকেই আজি গম পালা ন মোৰ পৰা। উম। এ আজি বোলো গম পালা ন পৰা উম। তাকে। আছে অঁও আমি হে নাজানো বহুত জাগা- আছে বানাৰসত-
আছে এতিয়া মানে। প্লেন কৰিলে তেতিয়া চোৱা যায় ন এতিয়াতো আৰু যোৱাৰ একো মানে- সেই নাছিলে-
যেনেকে কাশী বিশ্বনাথ টেম্প, হয়নে নহয় কাশী এইটো জন্তু বিশ্বনাথ টেম্পল তাৰ পিছত পাছিঘাট পাছিঘাট জন্তু- সেইটোও ভাল লাগে বহুত ধুনীয়া ধুনীয়া প্লেচ আছে। তাৰে মোৰ মন্দিৰবোৰত বেছি ভাল লাগে। যেনেকে তুলসী মানস মন্দিৰ আছে। বহুত বহুত। দেৱা
মানে মন্দিৰত গলে কিবা বেলেগ এটাই শান্তি লাগে।
অ, মইতো ভাবিছোঁ মন্দিৰে ফুৰিম তাতে গৈ বানাৰসত যোন যোন মন্দিৰ আছে। ওচৰে পাছৰে আমি যোনখিনি জাগাত থাকো আৰু এইখিনিত। ফুৰিম আৰু। বাকী ভাত পানী হল নে নাই তোমালোকৰ নে হোৱাই নাই এতিয়া?
হৈছে। কিন্তু, মই অকমান দেৰিকে খাওঁ। কেতিয়াবা মাৰ আৰু খং উঠিলে অকলে খাইয়ে থৈ দিয়ে নৰসে সেইও মানে মোক মাতি থাকে মই নাযাওঁ তেনেকৈ আৰু খাই থৈ দিয়ে।
আপোনাৰত কোনটো টাইমত যাব লাগিছে না হয়তো মাৰ্চত।
আছা।
নহ'লে বা অক্টোবৰ। মানে ধুনীয়া থাকে ৱেডাৰ টো বহুত ধুনীয়া হয়।
ন কি হয় কিন্তু এতিয়া তুমি বৰষুণ পাবা এতিয়া গলে মানে এতিয়াবা নেক্সট মান্থত গ'লে বৰষুণ পাবা।
অ, অক্টোবৰ আৰু ইয়াত যাব লাগে মাৰ্চত।
অ, নহলে আমি অক্টোবৰ মানত হ'লেও কৰি দিম দিয়া তেতিয়া অলপমান তেতিয়া পইচাও থাকিব যিহেতু কামত নতুনকে সোমাইছো ন।
আৰু তাৰে্ ফুড খাই পাইছাক? কচৰি চব্জি যে কছৰি চব্জি। তুমি খাই পোৱা নাই ন? মোৰ বায়ে বায়ে মানে এইবাৰ হ।
কৈছিল।
গৈছিল যে তেতিয়া কৈছিল আৰু মালায়ো কিবা মালায়ো বুলি এটা মানে খানা আছে তাৰপিছত আৰু বনাৰসী পণ আছে এই তাই বহুত ফুৰিছে।
অ, তাই মানে তোমাৰ চববোৰ কৰিছে আৰু সেইকাৰণে তোমাৰ মানে বেছি যাৱ লাগি আছে শুনিলে মানে যাব ইচ্ছা আৰু দেখি। শিকিলেও মানে বহুত মানে যাবই ইচ্ছা যায় ইমান ধুনীয়া লাগে আৰু আৰ্টিৰ সময়খিনি বহুত বেছি ভাল লাগে।
অ, তাৰে যোনবোৰ বলি ন? অ, কি বুলি কয় তাৰেজোন কলিবোৰ কলিবোৰো মানে ইটাই দি এনেকে বনোৱা ন। ইমান ধুনীয়া - ধুনীয়া। মানে পলিবোৰ এই আগৰ যেনেকে ধৰা আহ এইটো কি আছিলে পানী নাথাকেটো কি জোগা আছিলে ৰাজস্থানৰ নিচিনা। গলিবোৰ ৰাজধানী টাইপৰ নিচিনা মানে। নি মাটি দি বনোৱা। অ, বনাই কিনে তেনেকুৱা মানে ধুনীয়া আৰু মই ফটো ইহঁতৰ দেখিছো নহয় এনেকুৱা লাগে মই মানে আজিয়ে যাম নেকি? ক'ম ৰ'বা এটা গ্ৰুপ খুলিম দিয়া আৰু এটা হোৱাটছপত গ্ৰুপ খুলিম গ্ৰুপ খুলি নে তাৰপিছত সেয়া কৰিম দিয়া অ, কোনে কোনে যায় কোনে নাযায় আহ তাৰপিছত সুধি চাম। তাৰ পিছত আমি প্লেন কৰি নেক্সট মান্থত মুঠতে চিয়ৰ যাম হা আমি বানাৰছ।
অ, ঠিক আছে যাম দিয়া ভাল লাগিব।